হেল্ল'।
অ'।
শুনিছা?
শুনিছো, অ'। ক'ত আছা?
মই পিজিতে, তুমি ঘৰ গ'লা নে ইয়াতে আছা?
ঘৰ ঘৰ।
অ', তোমাললোকৰ ইণ্টাৰনশ্বপ নহয় নেকি এতিয়া?
আমাৰ ইণ্টাৰ্ণশ্বিপ আজি পা ষ্টাৰ্ট হৈছে, মই মাধৱ দেৱ উনিভাৰচিতিত কৰিছোঁ।
অ', আৰু কোন আছে লগত?
আৰু উম, ইয়াত আকৌ নাম মেনচন কৰিব হাক দিছে।
অ', অ'। মানে আমাৰ ডিপাৰ্টমেণ্টৰ
চাৰিজনী অ', আমাৰ ডিপাৰ্টমেন্টৰ আমি চাৰিজনী আছোঁ ইয়াতে।
অ', মানে তোমাৰ ঘৰৰ ওচৰত এহেতৰ?
ঘৰৰ ওচৰতো নহয় আৰু বেলেগ জেগাৰ।
অ'।
নাৰায়ণপুৰৰ ভিতৰতে পৰে।
সিহঁতৰ তাত হেৰি তাত কি কৰাবা মানে কি ডিপাৰ্টে মানে টিচিঙৰ নে কি?
টিচিঙৰ নহয়। বটানী ডিপাৰ্টমেন্টৰ পৰাই আৰু, বায়' ৰিচাৰ্চ মেনেজমেন্ট।
অ', অ'।
তোমালোকৰ, তুমি কৰিছা নে নাই?
অ', মই গ্ৰামউন্নয় গতিত কৰিছোঁ, চাষ্টেইনেবল ভিলেজ টুৰিজিম।
অ', হৈ আছে।
দে আমাৰ হৈ আছে, আজি ছয় দিন হৈ গ'ল। আৰু পাঁচ তাৰিখ হ'লে হ'ব পোন্ধৰ দিন।
ভাল লাগিছে নাই?
ভাল লাগিছে বাৰু, কিন্তু কষ্ট। মানে পুৰা এনেতো ঘৰৰ ভিতৰতে সোমাই থকা হয় ন'। ৰ'দত। তাৰপা বোকা পানী খচকি আৰু মোৰ আজিটো বিচাএ দাকিলে নে কি পোকে কামৰিলে নাজানো? হাতে চাতে ৰঙা হৈ কিবা কিবি হৈ
এলাৰ্জি ঔষধ খাই দিব লাগিছিলে, ভাল হৈ গ'ল হেতেন।
তাৰ পৰা লাহে লাহে নিজে নিজে ঠিক হৈ গ'ল, মানে মই ধুই দিলো। ভালকে, পানী তাতে তাত থাকোতে এনেই পানী দি ধুই দিলো। তাৰপা ৰুম আহি গা চা ধুই দিলো তাৰপা ঠিক হৈ গ'ল, এই বিচায়ে লাগিছিলে চাগে।
অ', চৰ্দি লাগি আছে নেকি তোমাৰ?
নাই লগা।
অ', মাতটো তেুনেকুৱা টাইপ লাগিছিলে কিয় জানো।
অ', জানো নেটৱৰ্ক চাগে কিবা।
উম।
আমাৰ ইয়াতে ধেৰ শিকাব বোলে, আজি ফাৰ্ষ্ট গৈছো হে। ইণ্টা ডক্টৰী ক্লাচ আছিলে আজি, হ'লেও মানে ৰাতিপুৱা দচ টা বজাৰ পৰা চাৰে চাৰিটা আগত এৰিছে।
অ', আজি প্ৰথম দিনা বুলি চাগে, পিছত আৰু দেৰি কৰাব।
উম।
মে ইমানটো টাইম টু টাইম কৰিব নোৱাৰে ন, কৰাই থাকোতে এনেও আগা পিছা হৈয়ে যায়।
উম।
আমাৰ মইতো আহি পালে মানে আমাক উম। পাঁচটা চাৰে পাঁচটা ছয়টা এনেকা বাজিয়ে যায় আৰু, ছয়টা বাজিও পাৰ হৈ যায় কেতিয়াবা।
কিহত আহা তোমালোকোৰ?।
স্কুটিত, লগৰ এজনীৰ স্কুটিত তেল ভৰাই লৈছো আৰু দুইজনী অহা যোৱা কৰো একেলগে।
অ' ভালে হৈছে, নহলে নোৱাৰিলেহেঁতেন ন।
অ' নহলে মানে টমটমত গ'লে টমটম নাপায়ো ইমান ভিতৰলে।
উম।
আৰু গোটেই ল'ৰা ছোৱালী মানে চব ৰঙা ৰঙা স্কুটি আৰু।
অ' নোৱাৰি, হেৰি। স্কুটি বা নিজৰ ভেহিকেল নহলে নোৱাৰি।
নহলে নোৱাৰি, কাৰণ একে ঠাইত নহয় যে, এতিয়া আমাৰ। ইটো জেগাৰ পৰা সিটো ফিল্ডতো লৈ গৈছে সেইকাৰণে মানে হেৰি হৈছে। আজি ইয়াত মানে লখিমপুৰত হেৰি হয়। আ। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত এনেকা জনেল ৰিচাৰ্চ চেণ্টাৰ আছে। এগ্ৰিকালচাৰৰ তাত এক্সিবিশন আছিলে, তাৰপা ফাৰ্মাৰ্চৰ মিট আপ। ত মিটিঙতে আমাকো লৈ গ'ল, গৰম বহুত। কিন্তু কিবা কিবি ভালকে হেৰি কৰিছে। এইকেইদিন বৰষুণ দি আছিলে যে।
অ ।
কাৰণে আজি এসপ্ত ৰ'দ দি মেলি অৱস্থা বেয়া হৈ গৈছে চব মানুহবোৰৰ।
উম। আমাৰ ইয়াতে মাধৱদেৱ ইউনিভাৰ্চিটিৰ নতুন কেম্পাচটোত যে ডাঙৰ। ডাঙৰ দুডাল অজগৰো ৰাখিছে।
অজগৰ। ৰাখিছে ৰাখিছ মানে কি দেখাকে।
অ ৰাখিছে কিবা এটা এই মানে উ কেম্পাচ। ভিতৰতে আৰু হেৰিত নহয় বিল্ডিঙত নহয়।
জু টাইপত এনেকে মানে হেৰিয়ত। থৈছে নে নে মুকলিকে এৰি থৈছে?।
জানো পাই সটোহে কাইলৈহে গ'ম পাম আৰু, আজিতো দেখা নাপালো বাৰু, আজি। কিবা মুগা খেতি। মুগা কেনেকে ৰাখিছে গছত সেইটো দেখালে। তাৰপা কেঁচু কেঁচু যে। কেঁচু কেনেকে বনাই সেইটো দেখালে আৰু এনেই দেখাইছে। কাই লগৰ এই বিলাক শিকাব তোমালোকে টু ক্ৰেডিট লৈছা নে। ফৰ ক্ৰেডিট লৈছা।
ফ'ৰ ক্ৰেডিটৰে।
অ ফৰ ক্ৰেডিট ল'ব লাগে মই। এইটো বায় ৰিচৰ্চ মেনেজমেন্ট লোৱা কথা নাছিলে।
উম।
তাৰপিছত মানে। আজি গম পালো যে আমাৰ কম্পালচাৰি ফৰ ক্ৰেডিট ল'বই লাগিব। সেইকাৰণে এইটো ল'ব লগা হৈছে বেছি কষ্ট হব মানে আমাৰ। বহুত দেৰি দেৰি কৰোঁ, কৰিব লাগিব অকণো ছুটি নাপাওঁ।
সেই এশ বিছ ঘণ্টা হ'ব লাগিব যে।
উম।
মানে দিনটোত দিনটোত যবি যদি তুমি মানে কম সময় কৰা, কম ঘণ্টা কৰিলে ইফালে দিন বাঢ়ি যাব। পোন্ধৰ দিনৰ ঠাইত তুমি বিশ দিন বা এমাহ কৰিব লগা হ'ব পাৰে।
সেইটোৱে দছটা বজাৰ পৰা কৰিব লাগিব এতিয়া চাৰে ক আজি কলে মানে টাইমটো কম বুলি।
উম।
কোৱাই নাই ভালকে এতিয়ালৈকে। ক'ব চাগে আও।
উম কব চাগে? এইবোৰতো চুব লাগিব নহয় তোমালোকে।
অঁ।
কেঁচু চেচু কিবা কিবি মাটি, বালি চব চুব লাগিব, পলু চলু চুব লাগিব।
টেকাও উঠাব লাগিব বুলি কৈছে পাৰিলে। চাগে ৰ'দখনত ভাল দিগদাৰ হ'ব।
তে মানে এনেকা বটানী ডিপাৰ্টমেন্টৰ আমি দেখোন নাই এই যে হেৰি এম এল এ গলি ফালে, আপ আমাৰ কলেজৰে বটানী ডিপাৰ্টমেন্টৰ ল'ৰা-ছোৱালী বোৰে এনেকুৱা লেতেৰা পানী ওপৰৰ পৰা হেলাই চেলাই এইবোৰ উঠাই থাকেহি। তাৰপা সেই পানী চানী লৈ থাকে থাকেহি মানে লেতেৰা যোনবোৰ লেতেৰা নেকি আমি এভইড কৰি পাৰ হৈ যাও সিহঁতে আহি মেলি সেইবোৰ উঠাই থাকেহি, সিহঁতক এইবোৰ লাগে,
কৰিব দিছে আৰু, উম।
সেইখিনি কৰিব লাগিব আৰু।
জানো পায়, সাপকেইডাল মানে ভয়ো লাগে নহয় যাবলে, দুডাল ৰাখিছে বোলে ডাঙৰ- ডাঙৰ।
ছেফ কে ৰাখিছে চাগে, কাৰণ ষ্টুডেণ্টৰো
অ, সেই অ, কিন্তু তালে লৈ যাবই লাগিব কৈছে তাত। কিবা কৰিব লাগিব।
দেখাব চাগে, সেয়া কিবা।
অঁ। আৰু কি শিকাম বুলি কৈছিলে? অৰ্কিড ফাৰ্মিঙৰ ওপৰতো শিকাব বোলে। শিকাব না পঢ়াব চাগে আৰু। নাজানো দেই। থিয়ৰি থিয়ৰিও কৰাব চাগে এইটো?
অঁহ। আমাৰ কালি হে কৰিছিলে উম টুৰিজিম মানে তাত ধেৰ সোমাই আছে আৰু, তাত আমাক শিকাইছিলে হেৰি গাৰ্ডেনিং তাৰপৰা কাটিং তাৰপিছত এনেকে ডাল- ডাল কেনেকে মানে চিলেক্ট কৰে, কাটি মেলি। তাত হৰমছ দি নেচাৰেল হৰ্মছ এল'ভেৰা জেল দি দিব পাৰি আৰু, তাৰপৰা ৰুই মেলি সেইখিনি চব শিকাইছে আৰু। তাৰপৰা আৰু মানে, সেই মেইনটো ছাষ্টেইনেবল ভিলেজ টুৰিজিম আৰু আমাৰ কেনেকে এনে যোনবোৰ বস্তু নেকি ৱেষ্ট বুলি ভাবা হয় ন, সেইবোৰ বস্তু আনি আমি ধুনীয়াকে সজাই পৰাই ৰাখিব পাৰোঁ। কি ইউজ কৰিব পাৰোঁ আৰু। তেনেকে এইবোৰ শিকাইছে। তাৰপৰা আকৌ কালি আমাৰ গাৰ্ডেনিং। টুলচ বোৰেদি গৈ বোৰ গছ কাটিব দিছিলে। মানে যোনবোৰ মানে, সমান কৰিব দিছে আৰু।
উম।
তাৰপৰা আকৌ হেৰি। নাৰ্চাৰীত লৈ গৈছিল এদিন। তাৰপৰা আকৌ এদিন। অ, তাৰপিছত নাৰ্চ লৈ গ'ল। তাৰপিছত আকৌ এখন গাঁৱত লৈ গ'ল। তাত মানে বহুত। বহুত দুখীয়া, বহুত হেৰি কষ্টৰ আৰু গাঁওখন। ৰাস্তাও এতিয়া বোলে ভাল হৈছেহে হেনো। কিন্তু আমি সেয়ে গৈয়ে ইমান বেয়া পাইছোঁ। কিন্তু সিহঁতে মানে আৰু কিমান কষ্টত আছিলে চাগে। মানে মই মথাউৰি আছিলে আগতে। গোটেই কঁকাললৈকে পানী হয় হেনো। তাৰ পৰা তেওঁ মানে এতিয়া, মানে বাহিৰৰ পৰা ইন্টাৰনেচনেল ফান্ড পায়। তাৰ পৰা এতিয়া মানে চবে কৈছে আৰু খেতি চেতি এতিয়া কৰিব পাৰে নিজে। বেলেগ গৰ ওচৰত নোখোচাকে নিজে এমুঠি নিজে খাব পাৰে। তেনেকে কৰি, এইটো মানে। গাঁৱলীয়া মানুহবোৰ এনেই মৰমিয়াল থাকে ন। এনেকে চবে ইমান ভালকে মাত বোল কৰিছে। তাৰপৰা খিচিৰি বনালে চবেই। তাৰপৰা আমি সেয়াই খাই বৈ এনেকে আহিলোঁ।
তোমালোকৰ কেইদিন হ'ল আজি?
আজি ছদিন হ'ল। কাইলৈ সাতদিন। পতক পত পতকে জল্দি- জল্দি মানে পাৰ হৈ যোৱাৰ নিচিনা লাগিছে।
উম।
ৰাতিপুৱা হয়, তাৰপৰা দিনটোলৈ ওলাই যাওঁ। সন্ধিয়া আহি পাও, আহি পাই, গাটো ধুই, ভাত খাব হৈয়ে। তেনেকে মানে। তাৰপৰা জল্দি- জল্দি দিন বোৰ যোৱাৰ নিচিনা লাগিছে। তোমাৰো একেই কাইলৈ পৰা তেনেকাই লাগিব।
অ, আমাৰ ফিফটিনলৈকে হ'ব বোলে।
ফিফটিন, অ।
তোমালোকৰ ফাইভলৈকে।
অঁ আমাৰ ফাইবত শেষ।
উম আমাৰ বিছ দিন লৈছে ন?
বিছ দিন অ। এ তোমালোকৰ ডেইলি টাইমটো চাগে অকমান তেনেকেই মিলাই দিব আৰু আমাৰ গোটেই দিনটো লৈছে যে আমাৰ পোন্ধৰ দিনত তে তাৰ মাজতে আমাৰ আ হেৰি উম দচ টা দহটাত পোৱাকৈ যাব আৰু
অ আমাৰো এই দছটা বুলিয়ে কৈছে বাৰু
তাৰপিছতে অ আমাৰ আকৌ অহা টাইমটো দেৰি হৈ যায় যে
উম উপায় নাই কৰিবই লাগিব।
কৰিবই লাগিব আমাৰ এক্সকাৰ্চনো নিব গোৱালপাৰা।
অঁ
দুইত অ অ দুই তিনি তাৰিখ মানে
এদিনীয়া নে নে থাকিব?
এদিন থাকাটো কৰিছে মানে দুই তাৰিখে আমি ৰাতি যাম তাৰপা তিন তাৰিখে ৰাতি পাম দিনটো ফুৰিলেও তিন তাৰিখ খে ৰাতি চেকি চাৰি তাৰিখে অলপ ফুৰি মেলি গুচি আহিব পাৰিম আৰু এনেকে।
অ।
তাতো গাঁওত নিচিনা জেগাতে নিব আৰু। ৰাংচাপাৰা আৰু নিচ চান গ্ৰাম বুলি গাঁও এখন তাৰপা সূৰ্য পাহাৰত নিম বুলি কৈছে। এনেইনো এনেকে ফ্ৰেণ্ডছৰ লগত এনেকে ইমান যোৱা নহয় এ এতিয়া যাম
উম, অ আমি যে আজিলৈকে ট্ৰিপ এটাত নাই যোৱা ন?
অ আমি যোৱা নাই, আমি তুম তুমজাং গ'লো বাৰু সেই চিনিয়াৰছৰ লগত মিলাই।
অ।
তাকে এবাৰ যাব লাগিছিলে চবেই, হেৰি হয় আমাৰ অফিচিয়েলি নিনিয়ে যে। আৰু মানে পেৰেণ্টচে তেই তেই টিচাৰ গ'লে ভাল পাই আৰু ন এতিয়া এতিয়া মোৰ পেৰেণ্টছক মইটো আমাৰ কন্ত্ৰেক্টটোৱাল টিচাৰ গৈছে বুলি কৈ মেলি গৈছো আৰু তেতিয়া।
অ।
কিন্তু তেনেকেতো নাছিলেই। গোটেই ফ্ৰেণ্ডছবোৰে আৰু চিনিয়ৰচেই আছিলে। কিন্তু মানে সেইতবোৰ বহুত চাপৰ্টিভ ভাল আৰু ভালকে ধুনীয়াকে কেয়াৰ লৈ মেলি গৈছে আৰু ছ ৱালীবোৰ ধুনীয়াকে চেফকে। তেনেকে মানে ভাল থাকিলে ভাল হয় কিন্তু কেতিয়াবা ঠিকো নাই ন কিছুমান ল'ৰা বেয়াও থাকে।
উম সেইটোয়ে, ৰিস্ক লাগে নহয়।
ৰিস্ক লাগে সেইটোৱে, চাই চিতিয়ে আৰু। বাট হ'লেও আমাৰ কলেজ শেষ হোৱাৰ আগত এটা ট্ৰিপ মাৰিম দেই চ'বেই।
মাৰিব লাগিব।
মানে বহুত দূৰ নহ'লেও অসমৰ ভিতৰতেটো ইমান ধুনীয়া ধুনীয়া জে
আছে জেগা বহুত আছে যাও বুলি ক'লে।
সেইটোৱেই তাতে গৈ মেলি এনেই মেমৰিজ এটা আৰু জেগাটোৰ লগতো ইমান কেচ নাই কিন্তু সেই জাৰ্ণিটো চবে একেলগে যোৱা মেলা তেনেকেটো ভাল লাগে এতিয়া আমাৰ মনত কৰি থাকে ন এনেকে তুমজাঙলে এনেকে গৈছিলো আমুক - আমুক কৰিছিলো বুলি। তেতিয়া আমি চবে পঢ়ি ওলোৱাৰ পিছতো কেতিয়াবাটো মনত পৰিব ফটোজবোৰ চাই।
তাকে।
ঠিক আছে দিয়া তেন্তে।
অ ঠিক আছে।
অঁহ ৰাখিছোঁ।
উম।